নমস্কাৰ। কওকচোন এ আছিলো শুই এনে আপুনি?
এ মোৰ শুই এ মানে এই বাহিৰতে এনে ৰখি আছো। ইমান গৰম পৰিছে।
আহ, তাকে বহুত গৰম দিছে আজি
এ, তাকে বোলো তোমালৈ ফোন এটা কৰিলো হেৰি মানে মোৰ বিয়াখন আছে।
অ-অ
এ, হেৰি পোন্ধৰ জুলাইত এ তোমাৰ বোলো কেমেৰা কেইটা লাগিছিলে। তুমি মানে তোমাক দিলো হয় গোটাই কেমেৰা সেইটো
অ, কি-কি মানে জোৰোণ তোমাৰ কেইদিন হব? বিয়া আৰু
মানে চ-চ চব মিলাই চাৰিদিন মান হব আৰু
আহ,
এনে মোক ধুনীয়া ধুনীয়া চে ভিডিঅ'তে এডিট কৰি দিব লাগে সেয়া ভিডিঅত লাগিব তোমাৰ ধুনীয়াকৈ ফটো চটো মাৰি দিয়া। তুমিতো এনে ভাল ফটোয়ে মাৰা
উম-উম আছে মই এনেকা লৰাও আছে লগৰো মই লৈ যাম বাৰু
অ,
তোমাৰ এটা চিন চিনেমেটিক ভিডিঅ' লাগিব।
চি চিনেমেটিক ভিডিঅ' লাগিছিলে অ
অ-অ তেনে অলপ পইচাটো বেছি হ'ব আৰু চিনেমেটিকত মানে আ পোনাৰ পইচাটো বেছি কে লম
অ, এনে কিমান মান বাজেত আহিব?
আৰু হেৰি ড্ৰোনটো লাগিব নিকি ড্ৰোনৰ
মানে চব আৰু দ্ৰোন চ্ৰণ চব
অ আপোনাৰ চব মিলাই মোৰ চাৰিদিন ন হেৰি মান লাগিব তোমাৰ ষাঠি হেজাৰ মান লাগিব। উম আমি মই তোমাৰ পোৱালি আৰু দুটা লৈ যাম ন এটা দনুৰাই এটা তোমাৰ গিম বল লৈ চিনেমেটিক ভিডিঅ' লব আৰু মই তোমাৰ ফটোটো মাৰি দিম
অ-অ
ন টোটেল ষাঠি মান লাগিব মোক
ষাঠিমান ন অ
আৰু মোৰ মানে আৰু বিয়া আছে তুমি যদি ফিক্স বিচাৰা ধ কিবা এটা পেমেন্ট মাৰি থৈ দিব পাৰিবা
পাঁচ হাজাৰমান পাঁচ ছয় হাজাৰ টা মান কিবা এডভাঞ্চ মাৰি দিম
অ, এডভাস কিবা এটা দি থবা তেতিয়া মই তোমাৰ-তোমাৰ ডেট ধৰ নাৰা সোমাম বিয়া সেইদিনাখন আৰু কে এখনমান বিয়া আছে তোমাৰ পোন্ধৰ তাৰিখে
অ মানে মোৰ আমাৰ এইখনো আছে আকৌ পোন্ধৰ তাৰিখ পোন্ধৰ তাৰিখে আমাৰখনন আছে। তাৰপিছতে আকৌ তোমাৰ জুলাই পঁচিশ তাৰিখ মানে আৰু এখন আছে সেইখনতো তোমাকে ক'ব লাগিব চাগৈ
হয় নেকি, অ, ঠিকে আছে মই তোমাৰ সেইখনত লাগিব নে নাই চিনেমেটিক গ্ৰাফাৰ এনেকা
ত সেইখনো আমাৰ ঘৰৰে বিয়া সেইখনতো লাগিব চিনেমেটিক-চিনেমেটিক
আও মানে পইচাটো মই বেছি কৈছো এই সেইকাৰণে তোমাৰ এল চেলবাম সেয়াো লাগিবই চাগে উম এলবামত যাব তোমাৰ সাত ন দহ হোজাৰ টকা মান এটা যাব সাত হাজাৰ মান সাত দহ তাৰপিছত আৰু হেৰিত লাগিব হেৰি ভিডিঅ'টো এডিট কৰাত লাগিব এডিটৰকো দিব লাগিব মোৰ পইচা
অ অ
চব মিলাই আৰু তোমাৰ ষাঠি মানে পৰিব। সেইকাৰণে কৈছো
যে মই ইখন বিয়াতো তোমাক হেৰি কৰিম মই তোমাৰ মানুহটো তোমাৰ ফোন নম্বৰটো দি দিম
অ মোৰ লগত কথা বাতৰা দিবা
অ তোমালোকে কথা পতা দিম তুমি ধৰ তুমি ধৰ কৈ দিবা আৰু কিমান পইচা লাগে যি কৰা
উম উম
সিহঁতৰ ধৰ চাৰি দিন নালাগিব চাগে সিহঁৰ তিনিমানতে তিনদিন দুদিনমান লাগিব চাগে সিহঁতৰ মানে প্ৰথম কম বা নহয়
অ মানে বেলেগ জ জাত কি কি অসমীয়াই নে বিয়াখন?
অ অ অসমীয়া অসমীয়া,
অহ ঠিকে আছে তেতিয়াহলে
ত তোমাৰ এনেককা দুটা পাৰ্টি হব নেকি হব তোমাৰ টিম মানে আমাৰ মানে দৰা ঘৰটো মানে কেমেৰাটো তোমাৰে হোৱা হয় আকৌ কইনা ঘৰো তোমাৰ হোৱা হয় মানে ভাল হল হয়
অ তোমাৰ দৰা ঘৰত নাই নেকি মোৰ মানে দুটামান চিনাকি আছে। মই এতিয়া হেৰি কৰি আছে এই শৰ্ট ফিল্ম এখনৰ শ্বুটিং কৰি আছিলে
অ' কি চৰ্ট ফিল্ম বা
বনাই আছে চিনেমা এখন তোমাৰ লগৰ কেইটামানে
অ'
তাকে আহিলে সেইখন শ্বুটিং কৰি আছে মোৰ এই লগৰ কেইটাই।
আচ্ছা-আচ্ছা, এ তুমি-তুমি চিনেমা টিনেমা বনোৱা নেকি?
মই কৰোঁ আৰু চিনেমা তোমাৰ গা গানৰ ভিডিঅ'
অ'
পিছত আৰু হেৰি চৰ্ট ফিল্মছ চিনেমা বেছি কৰা নাই চিনেমা দুখনমান কৰিছোঁ, তাৰপিছত চৰ্ট ফিল্ম কৰিছোঁ।
অ'-অ'
তাৰপাছত আৰু হেৰি এই গান চানটো কৰি
অ'
আৰু সেনেকে লাগিলে তোমাৰ কৰবাত ফটো চটো গান চান সেনেকে ওলালে ক খবৰ দিবা।
অ' ঠিক আছে মানে আমাৰ গাঁৱত এটা হেৰি মানে ছাৰ এজনে গান এটা গোৱাৰ কথা কৈছে। গানটোত তই ভিডিঅ' এডিটিং ভিডিঅ' এটা বনাব লাগিব ন' গানটোত।
অ'
তোমাৰ এনেকে তোমাকে দি দিম।
হ'ব মোকে অ' মোকে কৈ দিবা মই তোমাৰ মিলাই দিম।
মিলাই দিবা অ।
আৰু তোমাৰ এই লৰা ঘৰ বিয়াখনৰ কাৰণে মোৰ এই লগৰটোক সুধি চাম সি যদি একেইদিন ফ্ৰী থাকে তোমাৰ সি তে তেহালেহে কৰিব পাৰিব নহলে আৰু এটা এটা আছিলে সি তোমাৰ এতিয়া ইয়াত নাই সি বাহিৰত
অ' অ'।
তাৰপিছত সি নোৱাৰিব চাগে।
নোৱাৰিব নেকি?
তুমি যদি মই লগৰ তোৱে যদি নোৱাৰো বুলি কয় তেতিয়া মই তুমি বেলেগ এটাত বিচাৰিবা ধৰ বিচাৰি ল'ব দিবা দৰা ঘৰক পাৰু যদি মই যদি মিলাব পাৰো আৰু জনাই দিম।
অ ঠিক আছে।
সুধি পেলাই।
অ' অ'।
বাকী তুমি পিছে কিহঁত কৰি আছা এতিয়া?
মই এতিয়া তোমাৰ এই বিজনেচে কৰি আছো।
অঁ। কিহৰ বিজনেচ আছে অঁ, অঁ। ঠিকে আছে লোকেল নে ব্ৰইলাৰ আৰু।
ব্ৰইলাৰ- ব্ৰইলাৰ। এ লোকেল মুৰ্গী বিলাক এই মানুহ বিলাকে ইমান খাব মন নকৰে।
অ' সেয়ে সেইটোৱেই উম, ব্ৰইলাৰৰ লাভ আছেতো তোমাৰ আৰু কম দিনতে সেইটো হৈ যায়। বেচিব পাৰি বাকি মই এখন শুনিম বুলি ভাবিছিলো এইবাৰ
অ তোমাৰ এনে হেৰি কেমেৰা বিজনেচটো বাহিৰে আৰু বেলেগ নাই।
বেলেগ মই তোমাৰ এনেকে নহয়। বাকী সৰুকে মই এই এনেকা কম্পিউটাৰ দোকান এখনহে আছে।
আচ্ছা-আচ্ছা,
কি এনেকে বহ
অ' এনেই তুমি কম্পিউটাৰ ভাষা কিবা কি-কি বনোৱা। অ' মানে ৰেচন কাৰ্ড এখন ৰেচন কাৰ্ড এখন বনাব লাগিছিলে।
অ' পাৰিম মই অনলাইন কৰো টো এপ্লাই আহি যাবা তুমি পাৰিলে টাইম ন সন্ধিয়াতহে শুনো মই আবেলিৰ পৰা। ৰাতিলৈকে থাকো।
আচ্ছা,
কি মোৰ লৰা থ ল'ৰা থাকে এ ল'ৰা দুটা আছে।
অ
এটাাই এডিতিঙয়ে ভিডিঅ' এডিটিং কথা ক'লো যে সি তাতে এডিট কৰি থাকে।
আচ্ছা,
তোমাৰ ভাল। ভালেই এডিট কৰে তুমি এনেকৈ উলিয়াব আহাৰিলে মই ভিডিঅ' এডিটবিলাক চায়ো যাব পাৰিবা বেলেগৰ বিয়াৰ।
অ' ঠিক আছে।
আৰু কি এলবাম লাগে সেনেকে এলবামৰ ফটোও এডিট কৰো।
অ',
দেখাই দিম কেনেকে-কেনেকে কি-কি লাগে? তুমি কৈ দিব পাৰিবা।
এতিয়া মই এনে বহিয়া বহি আছো।
উম, হম ঘৰত চবৰে ভাল।
ভালে।
অ',
তাকে বোলে তোমাল ফোন এটা কৰ বিয়াখনৰ কে্ তোমাকে দি দিওঁ মোৰ লগৰটো মানে। বেলেকে-বেলেগক দিয়াতকৈ লগৰ এটাকে দিও লগৰতে পইচা কেইটামান পাও।
সেইটোৱে-সেইটোৱে অ' ভালে কৰিলা দিয়া মই সেইদিনাখন বেয়া বেলেগে দি আছিলে কিন্তু। পইচাটো মিলা নাই দেখি মই ৰখা নাছিলোঁ নহয় আছে সেইটো ডেটত, তিকা সমান বিয়া পাইছিলো মই।
অ',
আৰু যদি পাছত কিবা কিবি এনেকা স্বুততুত থাকে মোক কব পাৰিবা। মই সৰুপৰা স্বুত বিলাকো কৰো এতিয়া অফ চিজনত মান। মানে ইমান বিয়া নাহে।
নাহে অ',
কেনে স্বুততুত বিলাক কৰু তাৰপিছত গানৰ ভিডিঅ' এইবিলাক চব কৰি থাকো আৰু মানে মেইনকে মই। কেমেৰা-কেমেৰাটোৱে কৰো ন।
অ' এই তোমালোকত তোমালোকৰ যে এটা তোমালোকৰ গান এটা আছিলে তুমি মোৰ মাথো মোৰ যে কিবা। গানটা যে আছিল যে। সেই সেইটো তোমাৰ মিলিয়ে নত তোমাৰ ভিউজ। গৈছে ন।
অহ, সেইটোত মই ভিডেও চিনেমেটেকাপ কৈছিলো উম, ভালেই ভিয়োজ গৈছে আৰু তেনেকে ধেৰ গান আছে মোৰ তোমাৰ ছয় সাতটামান মই কৰিছো। এডিট তাৰপিছত তোমাৰ ভিডিঅ'
এনেকৈ ইউটিউবতো ঢালি থাকিবা ঢালি থাকিলে ধৰ তুমি পইচা চইচা পাবা।
ইউটিউব চেনেল এটা মোৰ আছে মই এডিটিঙৰ ভিডিঅ শিকাও নহয়।
অ, হয় নেকি?
অ, তোমাক দি দিম দিয়া লিংকটো তুমি ছাবস্ক্ৰাইব কৰি থৈ দিবা। অহ ',
চাবা তাত ভিডিঅ' বিলাক কেনেকে এডিট কৰো দেখাই থাক মানে শিকাই দিও আৰু।
অ - অ আজিকালি ইউটিউবৰ বহুত পইচা সে মানুহ বিলাকে ইনকাম কৰিছে ন।
অ, পা - পাই মোৰ মই তোমাৰ মোৰ এতিয়া বাৰ হেজাৰ হৈছে।
অ',
পইচা পোৱা নাই খালি পাম আৰু কিবা এটা আৰু অহামাহ মানত পাম চাগে ডেইলি ভিডিঅ' দি আছো যে।
কমপ্লিট হ'ব লাগে ন ৱাটচ টাইম।
অ, নাহৈ ইউটিউবত এনেকুৱা বেলেগ তোমাৰ ৱাটচ টাইম নহয় মানে। ভিৱাৰ্চৰ লগত তোমাৰ এনেকা যিমান চাব মানুহে
অহ ',
তাৰপিছত ৱচ টাইমটো হব লাগিব ৱচ টাইমটো মিলি
অ',
ত এনেকা ডলাৰত আমেৰিকা পৰা পইছা পঠিয়াই ফাৰ্ষ্টততে একাউণ্টটো তোমাৰ মুৰ ভেৰিফাই হব লাগিব।
আচ্ছা অ,
আৰু এই তাৰ পৰা এনেকে কাগজ এখন পঠিয়াই দিব যদি মোৰ ভাল হেৰি হৈ যায়।
অ',
তেতিয়া তোমাৰ এনেকুৱা পইচা সোমাই আৰু। চাও ৰ সিহেতৰ মাথা মাৰি আছো অলপ টান আছে বাৰু ইমানো টান নাই আবি টো কৰিলা ধৰ দি দিলো ধুনীয়াকে ভিৱাৰ্ছ গুচি গলে আৰু পইচা পাম যাম। আহে দেই মোৰ তোমাৰ এটাত আহিছে তোমাৰ তিন লাখ থাৰ তিন লাখ ধৰ ত্ৰিশ হাজাৰ মান আহিছে এটা ভিৱাৰ্ছ
অ, এই তুমি মোৰ মাথো মত বেছি আহিছিল ন।
সেইটো- সেইটো মোৰ চেনেলত দিয়া নাই মোৰ বেলেগ হে সেইটো চেনেলটো।
আচ্ছা।
মোৰ চেনেলটোত ইমান ভিউ চ নাই তিন লাখ হায়েছ তিন লাখ ত্ৰিশ হাজাৰ আহি হৈছে এটা ভিডিঅ'।
অহ ',
বাকী ইমান অহা নাই আৰু বাকী তাত তলতে আহি আছে।
ডেইলি আপলোড কৰিবা।
অ, এটা গানত কিন্তু মই কৰি আৰু এটা গানত তোমাৰ হেৰি মিলি মিলিয়ন গৈছিলে পোন্ধৰ মিলিয়ন ভিউৱাৰচ আছে ইউটিউবত।
অ',
ইমান
অ, ঠিক আছে - ঠিক আছে।
হ'ল আজি তোমাৰ ছম এবছৰ মানৰ আগত কৰিছিলো সেইটো জান
অ',
ভালেই গৈছে সেইটোত।
অ, এই মানে তোমাৰ ভিডিঅ বিলাক চাই থাকো না, তোমাৰ ভিডিঅ বিলাক তুমি ধুনীয়া এডিট কৰা সেইটো কাৰনে তোমাক মানে বিয়াখনত কাৰণে ক'লো
ভালে দিয়া।
অ',
আৰু কি চব মোৰে আছে নি? তোমাৰ নিকন আছে কেমেৰা কেনন আছে।
বহুত দাম ন, এই কেমেৰা বিলাক কেমেৰা বিলাকো বহুত দাম ন?
অ', দাম আছে। আছে তোমাৰ ইনভেষ্ট কৰিবই লাগিব আৰু বিজনেচৰ।
ইনভেষ্ট কৰিবই লাগিব সেইটোৱেতো।
দিয়া পিছে ন শুব।
অ', ঠিক আছে ঠিক আছে। আ,